হেল্ল!
অ'ও হেল্ল!
হেল্ল! নমস্কাৰ শুনিছে আপুনি? হয়, হয় হয়। ভা ভালে আছে আপুনি?
হয় বৰ্তমান ভালে আছোঁ বৰ্তমান। আপুনি কেনেকুৱা আছে?
ভালে, ভালে ভালে ভালে আছোঁ বাৰু। মইও ভালে আছোঁ বৰ্তমান। চব ঠিকে আছে। অঁ কেইটামান প্ৰশ্ন সুধো বুলি ভাবিছোঁ মানে আজি। আ ভ্ৰমণৰ ওপৰত। আপুনি ভ্ৰমণ বুলি ক'লে কি বুলি ভাৱে আপুনি আৰু? আপোনাৰ মানে আও? আপোনাৰ আপোনাৰ নিজৰ কথাৰে কওক মানে আপুনি কি বুলি ভাৱে মানে ভ্ৰমণ বুলি
হয়। ত' ঠিক আছে মোৰ টো মানে ভ্ৰমণ বেচিত' মানে তেনেকা ভ্ৰমণ কৰাৰটো ইমান কিবা নাই ত' তথাপিও মই য'ত য'ত ভ্ৰমণ কৰিলে ইয়াৰ বিষয়ে মানে অলপ ক'ম। ত' অঁ এক্সলি হয় যেনে বা আমি ভ্ৰমণ কৰাটো আমি ভ্ৰমণ কৰিব লাগে। আমি যেনেবা কিমাননো আৰু যেনিবা নিজৰ মানে জাগাত মানে, থাকি থাকি আৰু বৰ হৈ থাকিব ন ' সেইকাৰণে যেনিবা আমি পাৰিলে মানে সময়ে সময়ে যেনেবা এনেকা আমি ভ্ৰমণ কৰিবও লাগে। কাৰণ কিয়নো আমি ভ্ৰমণ কৰাৰ যি আমি ভ্ৰমণ কৰাৰ জৰিয়তে আমি বহুত কিছুমান যেনেবা আমি কথাবিলাক জানিব পাৰো, শিকিব পাৰো। অন্য জাগাৰ যেনেবা আঁ- পৰম্পৰাবিলাক অন্য জাগাৰ যেনেবা তেওঁৰ যিবিলাক পৰিস্থিতি বিলাক আমি জানিব পাৰো, বহুতখিনি শিকি শিকিব পাৰো সেইকাৰণে যেনেবা কি বুলি কয়? আমি ভ্ৰমণ কৰাৰটো সেইটো আমাৰ যেনেবা এটাৰ লাইফৰ এটা মানে পাৰ্ট মেচিন আৰু না আমি ভ্ৰমণ কৰিব লাগে কাৰণ আমি সদায় ঘৰত খুব মানে হয়, সদায় মানে নিজৰ নিজৰ কামত ব্যস্ত থাকে, নিজৰ নিজৰ চাকৰি কামত, ব্যৱসায় না। সদায় মানে মানুহে ব্যস্ত থাকে। ত' বছৰত এবাৰ বা দুদিন ভ্ৰমণ কৰি যেনেবা অলপ মানে নিজৰ পৰিয়ালৰ লগত, নিজৰ মা-দেউতা, ল'ৰা-ছোৱালীখিনিৰ কাৰণে নিজৰ বন্ধুবৰ্গৰ মাজ তেনেকা মানে, অলপ যদি অন্য এটা ভাল য'ত নেকি তেনেকা আমাৰ বহুত ভাল ভাল চিনাৰী বিলাক, ভাল ভাল জায়গা বিলাক মানে আছে না। তেনেকুৱা আহ যাব পাৰো আৰু না আৰু য'ত কি যাই পেলাই আমি মানে খন্তেক সময় ৰৈ বা আমি অলপ অ আনন্দ উপভোগ কৰিব পাৰে নিজৰ পৰিয়ালৰ লগত। একেলগে না কোনোবা ডাঙৰ তেনেকুৱা।
হয় হয়।
যাই কিনে মানে কোনোবা আহ কি বুলি কয় দূৰ দূৰ জেগা বিলাকত। মণ কৰি পেলাইাৰ মানে আনন্দ উপভোগ কৰিব পাৰে। তই তেনেকুৱাই ম তেনেকুৱা বেছি তেনেকুৱা ঠাই বিলাকো যোৱা নাই। ত' মই ফ ফাষ্ট টাইম এবাৰ মই কলকাতাত গৈছিলো। অ কলকাতা গৈছিলো তাতে মানে বহুত ভাল লাগে ত তাতে আমি হয় মানে তাতে যাই পেলাই তেনেকুৱাই মানে অ ভাল বহুত ভালে কৰে। তাতে তানে বেছিভাগ বেংগলী মানুহ হেনেকুৱা আছে না তাৰপিছত মে তেওঁবলাকৰ যিটো মানে কালচাৰ ভাল লাগে তেওঁবৰ ভাল লাগে আৰু ঠিক তেওঁবিলাকৰ লগতে বিলাকৰ টাউন ঘ ঘূৰা ফুৰা পৰিছে আৰুানে সাগৰ পাৰ আছে না সেই সাগৰ পাৰত। মানে বহুত মানুহ বিলাকে যায় ঠিক তেনেকে আমি একেলগে সাগৰত গা গা ধোৱা না বহুত ভাল লাগে আৰু না বহুত মানুহ বিলাকে একদম যায় আৰু না। এনেককা মানে চামাৰ চিজন বহুত ভাল লাগে আৰু বহুত সকলোৱে মানে একদম জাক জাককে গা ধুবলৈ যায়। সাগৰৰ মানে থুৰটো মানে এনেকা আহি আহি থাকে না বহুত ভাল লাগে আৰু।
উম হয় হয় হয়।
তাৰপিছত আৰু সাগৰৰ মাছ বিলাক ইপিনে মানে সাগৰৰ পাৰে পাৰে মানে একদম লাইন। কেই দোকান মানে অ সাগৰত মানে পাৰত। সেইবিলাকে মানে ফ্ৰাই কৰি ফ্ৰাই কৰি মানে বিক্ৰী কৰি মানে বিক্ৰী কৰি আৰু কম দামতে বহুত। ভাল লাগে ৰন্ধা খাই ধুনীয়াকে মানে মানে যিবিলাক মানুহ মানে টাইম পাছ কৰিবৰ কাৰণে যায় সকলোবিলাকে মানে তেনেকুৱা মানে খাই পেলাই মানে এনজয় কৰে আৰু বহুত তেনেকুৱা।
হয় হয় হয় হয় হয়।
আৰু তাৰপিছত তেনেকুৱাই মানে এপিনে শ্বিলং শ্বিলং যোৱা হৈছে তাৰপিছত। মানে পাঞ্জাৱ যোৱা হৈছে আৰু পাঞ্জাৱ যোৱা হৈছে আৰু এপিনে আৰু আৰু আ, পাঞ্জাৱত এ একচলি মই বিশেষ এটা কিবা মানে কামৰ কাৰণে গৈছিলো মানে তাতে মানে ইমান ফুৰিবও নাপালো মানে জাষ্ট জল্দি -জল্দি আহিছো আৰু ওৱান উইক মান থাকি আৰু যেনিবা। কে আহিছে আৰু না ইমান ঘুৰা ফুৰা পৰা নাই তাৰপিছত আৰু এইপিনে বেংগলৰত অ বেংগলৰতো মানে অলপ গৈছিলো। হেনেকা মানে ভাল আৰু না জাগাবিলাক বহুত চাবলৈ মানে ভাল। মোৰ চাবলৈ ভাল মানে এনেকা মানে উম।
অ এতিয়া বেংলৰ আৰু অসমত। থাকিকে কি কেনে মানে কেনেকুৱা লাগিছিল অসমত থাকি ভাল লাগে নে বেংগলত থাকি ভাল লাগিছিল?
মানে মই বেংগলৰত যিটো জেগাত গৈছো কিন্তু তাতে বহুত মানে কি বুলি কয় অলপ গৰম আছিলে সেই টাইমত মানে অলপ। গৰম আছিলে সেইকাৰণে মানে। আমাৰ অসমত মানে যিমানটো গৰম আছিলে ইয়াতকে মানে অলপ মানে বেছি গৰম আছিলেই। সেইকাৰণে মই মানে তাতে ইমান মানে চেটিছফাই নহ'লো আৰু
হয় হয় হয়। অ মানে ক্লাইমেটটো ৱডাৰটো ভাল নালাগিলে আৰু
অ অ মানে ৱেডাৰটো মানে বেছি গৰমৰ কাৰণে মানে ভাল নালাগিলে আৰু।
হয়-হয়-হয়-হয়-হয়-হয় বাকী চব ঠিকেই আছিলে চাগে আৰু।
বাকী বাকী চব ঠিকে আছে আৰু মানে কিছুমান এনেককা মানে মই যিবিলাক কিছুমান মানুহ লগ পাইছিলো, সেই মানুহ বিলাকো মানে মোৰ ইমান ভাল নালাগিলে আৰু না মানে ভাল নালাগিলে মানে। এই মানুহ বিলাক মানে এনেককাা ধৰণৰ মানুহ যেনে কবলৈ যেনিবা অলপ অসুবিধা নিচিনা আৰু নয়। যেনিবা মানে ভাল হ'লে ভাল বেয়া হ'লে মানে একদম বহুত বেয়া এনে কাৰণ নি চিনা আৰু।
হয়-হয়-হয়-হয় বাহিৰৰ মানুহ এদিন লগ পোৱা মানুহ আৰু বুজিবলৈও দিগদাৰ হয়।
বুজিবলৈ দিগদাৰ মানে মানুহতৰ মানে ভাল হ'লিতো ভাল আৰু মানে সদায় মানে, তেওঁবিলাকৰ যেনিবা কোঠাত মানে এইটো মানে ত তলত থাকিব লাগে তেওঁবিলাকৰ কোঠাত, তলত থাকিব লাগে আৰু মানে সকলোৱে হয় মান হয় মানে মই, যেনিবা ইমান বেছি দিন থকা নাই কিন্তু যিমান কেইটা দিন থাকিলেও যিমান কেইটা দিন মানে পথা বৰা হ'লো কিন্তু মই মানে সেনে কা লাগিছে আৰু না মানে টেবুলাকৰ ওপৰত মানে কঠথা কব নোৱাৰে আৰু না এইবিলাকৰ ওপৰত যদি আপুনি যদি কথা কয় তেনেহলে আপোনাৰ মানে কি হয় মানে একো ভৰসা নোহোৱাৰ নিচিনা আৰু কি দেই। তেনেকুৱা ত' মানে এইবিলাক মানে ৰেন্ বিলাক মানে পালো আৰু না মানে শিকিব পাৰিলো আৰু যে মানে বিদেশৰ মানুহৰ লগত যেনেবা কেনেকা চলিব লাগে, যে মানে সদায় যে মানে নিজে সৰু হৈ থাকিব লাগে। নিজ যে মানে জানিলেও নাজানাৰ দৰে মানে থাকিব লগা, মানে এই অভিজ্ঞতা বিলাক যেনিবা কিছুমান পালো আৰু দেই মোৰ। মিং কুটা ত তেনেকুৱাই এনেকুৱাই ম কিছু মানে এনেকুৱা কৰিছে। ত' ইয়াৰ বিষয়তটো আৰু মই ইমান কিবা নাই ত' তথাপি এতিয়া মই আপোনাৰ পৰাও অলপ জানিব বিচাৰিছো যেনিবা আপুনিও অলপ ক'ব ভ্ৰমণৰ ওপৰত
হয়-হয়, ভ্ৰমণ বুলি ক'লে মানে এতিয়া কিছুমান মানে কি থাকে শিক্ষামূলক ভ্ৰমণ থাকে ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু
হয়,
আৰু ডাঙৰ হিচাপে মানে আমাৰ এন্টাৰটেইনমেন্ট মানে ফুৰিবলে যোৱা হয় কিছুমান ঠাইত কিছুমান মানে নেচাৰৰ লগত যেনেকা পাহাৰীয়া ঠাই বা কিছুমান মানে য'ত মানে যেনেকে আপুনি ক'লে সাগৰৰ পাৰত। তেনেকুৱা ঠাইত ঘুৰিব যাব পাৰি মই তেনেকে অসমৰ বাহিৰত যোৱা নাই বাৰু অসমৰ বাহিৰত যোৱা হোৱা নাই খালি মানে শ্বিলং শ্বিলঙত যোৱা হৈছিল আৰু এইপিনে আৰু আমাৰ অসমতে যদি ক মানে আৰু ট্ৰেকিং কৰিছে আপুনিও ভাল পাইছে কেতিয়াব কৰি আপুনি
হয়।
হয়-হয় ট্ৰেকিং কৰিব গৈছিলোঁ বাৰু ট্ৰেকিং কৰিবলৈ তুমজামত আমি ট্ৰেকং কৰিব গৈছিলোঁ এবাৰ। তাত তাত গৈ ভাল ভাল লাগিল বাৰু টোমজাং গলো শ্বিলং গৈছো শ্বিলং বাৰু দেৰবাৰে গ'লো বাৰু শ্বিলং গ ঘূৰিছো বাৰু। শ্বিলঙত তেনেকৈ বাৰু ভালে লাগিছে। আৰু আৰু যদি ভ্ৰমণ বুলি এটা ছাত্ৰ ছাত্ৰী হিচাপে যদি চাব বিচাৰে তেতিয়া মানে আৰু। অ, কি বুলি কয় য'ত মানে এনচিয়েণ্ট বস্তুবিলাক আছে পুৰণি বস্তুবিলাক যেনেকে শিৱসাগৰত তেনেকাত মানে যাব পাৰি যৰ পৰা মানে জ্ঞান অৰ্জন কৰিব পাৰি আৰু যদি আৰু যদি মানে আৰু বেলেগ-বেলেগ যদি আৰু জ্ঞান অৰ্জন কৰিব বিচাৰে তেনেহলে মানে, মিউজিয়াম বোৰত যাব লাগে ফুৰিবলৈ মানে ভ্ৰমণ বুলি ক'লে তেনেকুৱা নহয় মানে দূৰ ঠাইত যাব পাৰি মানে, ভ্ৰমণ বুলি ক'লে মানে কিছুমান কাষতে যদি গৈ পেলাই জ্ঞান অৰ্জন কৰিব পাৰিম। ছাত্ৰ ছাত্ৰী হিচাপে মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে যদি জ্ঞান অৰ্জন কৰিব পাৰি। এনেকুৱা ঠাইত মানে যাব লাগে আৰু। আৰু যদি মানে আৰু আমাৰ যেনেকুৱা ইয়াত কাজিৰঙা আছে, তেওঁলোকে চাব যাব লাগে যাতে অসমৰ অসমৰ গৌৰৱ যোনটো মানে এশিঙীয়া গড় আছে, তাত চাব যাবলে। অকল কিতাপতে পঢ়ি থাকিলেও নহয়। কিছুমান বস্তু মানে এতিয়া, ছাত্ৰ ছাত্ৰীসকলে কিতাপতে পঢ়ি থাকে তাক যদি চকুৰে যদি দেখা পায় হয় নাই, চকুৰে যদি দেখা পায় যেনেকা শিৱসাগৰ হওক বা আহ কাজিৰঙা হওক, গুৱাহাটীৰ বিষয়ে পঢ়ি থাকে কামাখ্যা কামাখ্যাৰ বিষয়ে পঢ়ি থাকে, উমানন্দৰ বিষয়ে পঢ়ি থাকে, তেওঁলোকে মানে তেনেকৈ মানে কিতাপত পঢ়াৰ ফলত উপৰিও মানে গৈ পেলাই মানে চাবলৈ মানে পাব লাগে যাতে মানে যোনটো দেখাতটো মানে, দেখি পেলাই যোনটো মানে মগজত বা মগজত যোনটো সোমাই আৰু যোনটো মানে সেতৰ মগজটো মানে বেছিকে মানে কি বুলি ক, অ বেছিকে কেপচাৰ কৰিব পাৰা মানে। কৰিব পাৰিব মানে মই ভাবো মানে। তেওঁলোকে মানে পঢ়াৰ সলনিও আৰু বাহিৰত গৈও মানে চাব লাগে আৰু হয়। আপুনি কি বুলি ক'ব আৰু, ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ঠাইত ভ্ৰমণ কৰাটো ভাল হয়?
হয়, আ ভাল। আপুনি যিবিলাক কথা কৈছে মানে সেইটো মানে সঁচা কথা হয়। হয় আপুনিয়ে মানে অলৰেডি যেনিবা কৈয় গ'ল, মানে ছাত্ৰ ছাত্ৰীৰ বাবে মানে এতিয়া বিলাকে এনে মানে তেওঁবিলাকৰ এতিয়া যেনিবা বহুত কিছুমান জানিব লগাও থাকে- থাকে না সেইখিনি মানে এনেকা জেগাত যাব লাগে, যি জেগাত গলে নেকি তেওঁ বিলাকে মানে শিকিবও পাৰিব। আৰু নিকি তেওঁ বিলাকে মানে আনন্দ উপভোগ কৰিব পাৰিব, এনেকুৱা জেগাত মানে যাৱাত ত মই এতিয়া বিলাকৰ কাৰণে উপকাৰ হ'ব বুলি কিনে মই ভাবো আৰু দেই। কাৰণ কিয়নো, কাৰণ কিয়নো যেনিবা লাইফটোতো যেনিবা এনজয় কৰাটোতো থাকে। শিকিবই। আমি কাৰণ কিয়নো আমি শিক আমি শিকি লোৱা টাইমতটো আমি সেইকাৰণে ভালকে মানে অলপ মন প্ৰাণ দি পেলাই মানে আমাৰ অ শিকি লোৱাতো যেনিবা বেছি মানে গুৰুত্বপূৰ্ণ বা ভাল হয় বুলি কিনে মই ভাবো আৰু। কাৰণ কিয়নো
হয় হয়।
আমাৰ এটা কাৰণ কাৰণ আমাৰ শিকি লোৱাৰ এটা সময় থাকে। কমেও কম আমাৰ আ টুৱেণ্টি- টু আহ টুৱেটি টু বা টুৱেন্টি থ্ৰ্ৰী লৈকে কাৰণ আমাৰ শিকি লোৱাৰ সময় এইটোয়ে সময়।
হয়
এই আহ বাইশ বা তেইশ, তেইশ বছৰলৈকে আমাৰ ইটোৱেই শিকি লোৱা সময়, তাৰ পিছত আপুনি যি- যেতিয়া আপুনি নিজৰ ভৰিত থিয় হব না, তেতিয়া আপুনি কিমান মানে- মানে আপুনি আনন্দ উপভোগ কৰে, ইন্জয়- কৰে আপুনি কত যায় যাব পাৰিব নহয় জানো? সেইকাৰণে এই টুৱেন্টী টু বা টু বাইছ- বছৰ বা ত্ৰিশ বছৰ হোৱালৈকে এতিয়া আমি যিমান পাৰে না আমি সিমান যেনিবা আমি জ্ঞান- আৰ্জি লোৱাটো আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ বুলি কেনে মই- ভাবো আৰু দেই মই এইটোকে মানে অ ভাবো আৰু। ত' দিয়ক সচাকে ভাল লাগিলে আপোনাৰ পৰা মানে এইটো ভ্ৰমণৰ কথা শুনি আপ- আপুনি বহুত কিছুমান, কথা ক'লে মই জানিব পাৰিলোঁ তো আপোনাক মই বহুত ধন্যবাদ দিছোঁ।
হয় হয় আপোনাকো বহুত বহুত ধন্যবাদ বাৰু হয় আজিৰ কাৰণে বিদায় লৈছো হ'ব বাৰু।
আচ্ছা দে ঠিক আছে হ'ব ধন্যবাদ।
অ, ধন্যবাদ দা।